হেল্ল'
হেল্ল' কি খবৰ তোমাৰ?
অ' ভালে তোমাৰ কেনেকুৱা খবৰ
অ', মইো আছোঁ দিয়া আৰু কিবাকে, এনেই আজৰি পিজৰি। তুমি এনে কি কৰি আছা এতিয়া বৰ্তমান।
মই ঘৰতে আছোঁ, ইনেই বহি আছোঁ।
অ', তোমাৰ যে কিবা বাহিৰত ওলোৱা যি প্লেন আছিল কিবা এইটো হ'ল নে।
অ', বাহিৰৰ।
বাহিৰত ওলোৱা যে কিবা- এই প্লেন কিবা যি এটা আছিলে ন, মোক কৈ আছিলা গোৱাত, বাহিৰলৈ ওলাবা বুলি। ঘৰত সুধিবলৈ যাবা, কিবা প্লেনটো হ'ল নে এইটো।
অ', হ'লে, যাব মানে এক সপ্তাহ পাছত যাব।
এসপ্তাহৰ কাৰণে যাবা আৰু ক'ত যাবা এনে, ক'ত যাবা?
ফুৰিব যাম, পাহাৰতে যাম দোছ হতঁৰ লগতে।
আচ্ছা এয়া ঠিকে আছে এনে পাহাৰত মানে কোনটো ঠাইত যাবা তুমি
পাহাৰতেই এইটো হিলী মেঘালয়তে যাম আৰু ঘূৰিব মেঘালয়
অ' তোমাৰ এনে ঘৰটো ক'ত
মোৰ ঘৰ ইয়াতে নংপু
অ দিয়া ঠিকে আছে দিয়া ঠিক আছে দিয়া এ তুমি নাই আমাৰ ইফালে ইমান বেছি পাহাৰতটো নাই এ এনেই হিলি এৰিয়া নহয় ন আমাৰ এই প্লেইন এৰিয়া এইটো আমাৰ ই বেছি পাহাৰ নাই পাহাৰ চাব গলে আৰু দূৰতে যাব লাগে এই গাঁৱৰ ফালে আৰু আমাৰ টাউন হয়তো
ইফালে তোমাৰ এইফালে জাগা নাই নেকি য'ত মানে তুমি এনেই পিকনিক খাব যাব পাৰা
নাই আমাৰ ওচৰে পাজৰেতো নাই মোটামটি হেৰি টুৱেণ্টি ফাইভ থাৰ্টি কিলোমিটাৰ চৰ দূৰতেহে আছে ওচৰে পাজৰে নাই
অঁ এনে ফেমাচ জেগা কি হয় তোমাৰ এইফালে এৰিয়াৰ মানে
আমাৰ ৰং ৰঙিয়াত মই ৰংগিয়তে থাকো অ মই ৰংগিয়তে থাকো ৰংগিয়াত হেৰি ফেমাচ জাগাটো হ'ল তোমাৰ হেৰি পদুম পুখুৰী বুলি কয় এটা আৰু এটা কিবা পদুম পুখুৰী মানে তোমাৰ তাতে এটা ধুনীয়া খোজ ফৰিবলৈ এটা ৰাস্তা আছে আৰু মানে মাত যাই ব আৰু আৰু তাতে অ পন এটা আছে পনডত মানে পটম ফুলিবলাক আহ উঠি আহখিছে আৰু গজি ৰাখিছে তাতে আৰু হেৰি আছে অ মাছ ইমান বেছি নাই তাৰেতে পুৰা পুকুৰ তাৰ পুৰা ক্লিন আৰু চাফা পুৰা আৰু হেৰি তাতে আৰু এটা অ মই এইটো কব বিচাৰিছিলো না আহ নাও দিয়ে দিয়ে দিয়ে সেইটো আৰু এটা বেলেগ এটা আছে কিবা ইক' পাৰ্ক বোলে তাতে আছে তাত আৰু খ চৰা পাৰি দাৰা দাৰাব পাৰি তাৰ পিছত আৰু নাও আছে তাৰপিছত ততে এটা হেৰিও আছে ৰেষ্টুৰেন্ট টাইপ আৰু ৰেষ্টুৰেণ্ট টাইপ আছে তাতে ধোচা পায় তাৰ পিছত পকৰা পায় এইবিলাক পায় আৰু এই সমোোজ কই খাইছিলো ধোচা খাইছিলো আৰু যাহ খাইছিলো এক কাপ
অ ত তোমাক কি ভাল লাগিলে
মোৰ তাতে হেৰি বুধতটো চলি কিনে ভাল লাগিলে বুত
অ' বত উঠি ভাল লাগিলে
উম
আৰু হোটেলতো মানে কোনটো মানে বস্তু খাই ভাল লাগিল
হোটেলত এই হেৰি কি বুলি কয়ছো চাহটো তাৰ পকৰাটো
অ
ইমান ডাঙৰ হোটেল নহয়তো সকাৰণে আৰু তুমি যি কৰ'বাত কনটেন্ট ক্ৰিয়েচন কৰিব বুলি ভাবি আছিলা এইটো কি কৰিলে আৰু কনটেন্ট ক্ৰিয়েচন যত মানে ইনষ্টাগ্ৰাম আৰু কিবা ইউটিউবত বোলে কিবা ভিডিঅ' এৰা বোলে কি হ'ল এইটো আৰু কৰি আছে নে নাই
এইগতে উ কৰি আছো মানে মোৰ এটা লগৰীয়া কেইটা আছে সও মানে ইনষ্টাগ্ৰাম তাৰপাছতে ইউটিউবতে মানে সিহতে ভিডিঅ' বনাই সিতে পইচা আৰু কামাই আছে সিহঁতৰ চাই বুলি আৰু ময়ো ভাবিলো সিহৰ পৰা সুধিলো মানে কেনেকা কি কৰিব লাগে। ত' সিহতে কৈছে মোবাইল মোবাইল পৰা
মোবাইলৰ বাই ন।
শিকাইছে মোক অ কেনেকাকে মানে ভিডিঅ' বনাব লাগে তাৰপাছত এডিট কেনেকা কৰিব লাগে। আপলোড কেনেকা কৰিব লাগিব। তাৰপাছতে পইচা পাব কাৰণে কিমান মানে ভিউজ লাগিব। কিমান মানুহে চাব কেনেকা কৰিব লাগিব সেইটো সেইকেইটাই শিকাইছে।
মোক ক'ব পাৰিবা নেকি এইটো অকমান।
অ', আৰু আপুনি ক'ত কিবা কণ্টেণ্ট ক'ত বনাব খোজে আপুনি কোনটো এপতে বনাব খোজে
এপ এপ বুলি কিবা আছে নেকি আৰু কিবা মইো সেনে ভাবিছিলো কিবা এই মোগল কেমেৰাটো ওলাই কিনে কেমেৰাটো ওলাই কিনে ভিডিঅ' কৰি কিনে ডাইৰেক্টলি এৰি দিম আৰু মই সেইটোৱে ভাবিছিলো তেনেকুৱা নহয় নেকি।
নাই আপোনাৰ আগতেই ক'ত পৰা আপুনি পইচা কামাব সেইটো আগতে আপোনাক জানিব লাগিবত মানে বহুত আছে ইউটিউবো আছে ফেচবুক আছে ইনষ্টাগ্ৰামো আছে ত' য'ত মানে বেছি মানুহকেইটা মানে ভিউজ পাব আপুনি সেই তাতে আপোনা আপলোড কৰিব লাগিব ভিডিঅ'টো ত আপনি কোনটো এপতে মানে বিচাৰি আছে কি আপনি আপলোড কৰিব
এনেটো মই দেখা পাইছো কিবা ফেচবুকত স কিবা অ', হেৰিও আছে নিবা ইনষ্টাগ্ৰামৰ আছে নেকি কিবা
অ', ইনষ্টাগ্ৰামৰ কেনে যদি ইনষ্টাগ্ৰামতে যদি ফটো ফটো ভিডিঅ' আপলোড কৰিব খোজে আৰু বেছি যদি আপুনি মানে মানুহকেইটা মানে দৰ্শক গিটা আপোনাক যদি লাগে তো আপুনি ৰিল বনাব পাৰিব আপুনি ৰীলচচ ৰীলচতে আপুনি কি কৰিব যি, যি মানে এতিয়া বৰ্তমানতে যি মানুহগিতা গানা গীতা যে ইউজ কৰি আছে যে ই্তেমাল কৰিছে সেইটো গান আদি আপুনি এনে এটা ভিডিঅ' বনাই ৰৰিলচ কৰিকে এডিট কৰি আপনি যদি আপলোড কৰি দিব ইনষ্টাগ্ৰামত
উম।
আৰু আপুনি যদি আপোনাৰ বন্ধু লগৰীয়াটাতে যদি শ্বেয়াৰ কৰিব আপোনাৰ আইডিটো
উম।
সেইটো দি মিনে আৰু বেছিকে আপুনি ভিউজ পাব আৰু আপোনাৰ তাতে এৰিয়াৰ তাতে কোনেও নাই নেকি মানে অমান জানা
ইমান জানাতো ইমান ই ইমান জাত তো মানুহ নাই আমাৰ ইয়াতে বৰ্তমান আৰু মই ভাবি আছিলো কৰিম বুলি। আমাৰ এতিয়া চবে মানে পঢ়া শুনা কৰি কিনে বাহিৰৰতে গুচি গৈছে এয়া বেছি মানুহ নাহে আমাৰ ইয়াতে
অ', ৰঙিয়াৰ পৰা নাই নেকি ৰঙিয়াতো বহুত ডাঙৰ জাগা। ৰঙীয়াতো হ'ব লাগে।
মই জানো বাত ইমান নাই আৰু ইয়াতে আৰু মই ভাবি আছিলো হেৰি কি কি কৰিব মানে কনন্টেনটটো চাই চাই কিনে আৰু হেৰি সৌৰভ যোশী আছে নহয় সৌৰভ যোশী আছে তাৰপিছত তোমাৰ এক কেজি একচ চাইজৰ অমিত আছে এইবিলাকৰ চাই কিনে মই ভাবিলো ময়ো কৰিম নেকি? সেইকাৰণে সুধিলো ৰ'বা।
অ' নে আপোনাৰ যদি কন্টেন্ট যদি বনাব আছে, বহুত ধৰণৰ মানে আছে। আপুনি এই জানকাৰী ভিডিঅ' বনাব পাৰিব
আচ্ছা।
তাৰ পাছতে ফেশ্বনৰ বস্তুও বনাব পাৰিব তাৰপাছতে ভ্লগিঙো কৰিব পাৰিব আপুনি বহুত আছে উদাহৰণ কাৰনে যেনেকা মই যত ইয়াতে থাকো যে নংকুয়াতে
উম।
ইয়াতে মানে এজনে আছে সি মানে নেশ্যনেল বডি বিল্ডিং কনটেষ্টতে মানে ফাৰ্ষ্ট আহিছিল হে'
ত'
যোৱা বছৰ তো সি মানে কনটেণ্ট ক্ৰিয়েটাৰে হৈ
উম।
তাৰ আমাৰ ইফালে এৰিয়াত তে জিম আছে তাৰ নিজৰ ই ইনষ্ট্ৰাক্টৰ হৈ
অ' তেনেকুৱা আৰু হেৰি
বড বিল্ডিঙৰ কন্টেণ্ট বনাই।
আচ্ছা বুজি পালো ৰ'বা মই ৰ'বাচোন নহয় মই সেইটোও ভাবি আছিলো মই আৰু এটা হেৰি কৰিম বুলি ভাবি আছিলো মই। সৰু সুৰাকে এটা দোকান এটা দিম, কি দোকান দিলে ভাল হ'ব ন তুমি কব পাৰিবা নেকি? মই ভাবি আছো মানে এতে মানে সদায় চলাকে আৰু এটা দোকান দিম বুলি ভাবি আছো। সৰু সুৰাকে ইমান পইচাটো ইমান নাই নহয়। ত' সেইকাৰণে ভাবিলো কিবা এটা দোকানে দিওঁ নেকি?
কিমান পইচা দি মানে চুৰু কৰিব খোজে, কিমান পইচা আছে আপোনাৰ লগত?
মোটামোটি এ উম ধৰিব গ'লে তোমাৰ ধৰা ফৰ্টি টু ফিফটি লেখ আছে।
অ' ফৰ্টি টু ফিফটি লেখ আছে আপোনাৰ লগত?
উম।
ফ'ৰ্টি টু ফিফটি লেখত
কিবা কৈ আছা নেকি? হেল্ল'? তই মাতো মই শুনা পোৱা নাই ৰ'বা? আচ্ছা। মোক কি কৈ আছা আৰু?